হনে
উম, ক?
ঠিক আছে।
নাইও, এই ৰাস্তাত ওলাই আছোঁ অকমান।
অ', কৰবালে যোৱা কথা আছিল নহয়, গলি নেকি?
নাই-নাই আজি নাই যোৱা আজি মানে কি হ'ল মোৰ কাপোৰ খিনি নুশুকালে।
অ'।
সেইকাৰণে কাইলে যোৱা হ'ব। নাই, নাই মৰ্ণিং নহয়। দুপৰীয়া মানে, যাম মানে, ধৰি ল এঘাৰটা মান বজাত।
অ'।
কিমান টাইমত যাম। আৰু কি হয়, কাপোৰবিলাক নুশুকালে সোমোৱাই লৈ বোলে গোন্ধাই নহ কাপোৰটো।
উম-উম
সেইকাৰণে বোলো নাই মাহঁতো কলে আজি নালাগে আৰু তাতে কাপোৰ খিনিও ভৰোৱা হোৱা নাছিলে যে।
অ'।
সেইকাৰণে আজি কাপোৰ বহাই ললো।
অহ,
ভৰাই লৈ মেলি এতিয়া কাইলৈ যাবগে লাগিব।
উম, আমাৰ তাত কিমান দিন থাকিবি।
তাতে, থাকিম অলপ ।
অ',
এই কি কৰিবিনো শক্তি না।
সেইটোৱে, আমিও এটা চাব লাগিব। কিবা, দোকান চোকান এখন।
উম, নে ওচৰতে পোৱা নে ভাল আছিলে, ঘৰৰ ওচৰতে যদি থকাহেঁতেন, তেতিয়া। তেতিয়া মোৰ ৰানিঙৰ কাৰণে সুবিধা হৈ গ'লহেঁন তেতিয়া নাই নহয় উপায় নাই আৰু
হয় গৰেশ্বৰত থাকিলেও মানে, তো হেৰি আকৌ ফুৰিবলে মন নাযায়।
উম, হব আৰু।
গৰম অ, গৰম যিহে দিছে আৰু।
অ', বহুত গৰম, বহুত গৰম। এতিয়া যে কাৰেণ্টে এ নাছিলে, তহঁতৰ ফালে কাৰেণ্ট আছিলে নে নাই?
এ জাছ অলপ আগত আহিছে।
উম, আমাৰ এইফালে এ অলপ আগতে আহিছে, মই শুব নোৱাৰি পেলাই উঠি গ'লোগে।
গোটেই কেইটা ইয়াতে পুলতে বহি আছো আৰু এতিয়া। লুডু খেলি- খেলি বহি আছো ৰ।
উম, সেইটো বেয়া নহয় বাৰু সেইটোও ভাল লাগে কিবা এটা।
উম।
অ' আমাৰ ভা হেৰি হ'ল নাই নটামান বজাতে ভাতটো বনালে। মানে হৈ গ'ল নটা দছ মানলে ভাতটো হৈ গ'ল। তাৰ পিছত কাৰেণ্টটো গুচি গ'ল-গ'ল- গ'ল- গ'ল নাই, কাৰেণ্টটো খালে ভাত খাবলে ৰখি আছিলো ৰখি আছিলো মানে ইনে নহ'লে অ' এনেই মানে কি হয় হেৰি ন। হম।
হা।
কি কৈছ।
এ মিললান গৈছিলে বোলো হেৰি অ এই কি জেগা এটা বুলি কৈছিলে তাত কিবা মিলানটো তাপা গৰবৰ পৰা দি আছিলে মানে।
অ'-অ'সেইটো কথা।
উম।
সেইকাৰণে এঘণ্টা কাটি দিছিলে।
উম।
অ' সেয়া ত' কাৰেণ্টৰ কাৰণে ৰখি ৰখি- ৰখি- ৰখি লাষ্টত কাৰেণ্ট নহা দেখি বুলো হেৰি কওঁ। ভাতটো খাই দিওঁ, পিছত চাৰ্জিং লাইট যোনটো আছে সেইটো যদি চাৰ্জটো এডাই হৈ যায় আৰু আন্ধাৰ হৈ যাব।
দিছাচ কাৰণে ভাতটো খাই দিলো সোনকালে।
অ'ময়ো এতিয়া এই ভাত খাই পেলাই যাইছো ওলাই আহিছো যোগাৰ দিব গলো।
অ' যোৰ ক'ত চালিগৈ।
এই বাবু হয় পিছাচাইদে পালো।
কিয় ডাঙৰ নে সৰু?
পুঠি মাছ পাইছো ঠিককে তাৰপৰা গৰৈ মাছ ডাঙৰ ডাঙে পাইছো গৰৈ মাছকেইটা। গৰৈ, চেঙেলী।
গৰৈ, চেঙেলী ঠিকে আছে ভাজি ওলালেই হ'ল মোৰ।
উম।
বেছি নালাগে নহয়।
মানে হেৰি হ'ল মানে মোবাইলটো মই চুইষ্ট কৰি পেলাই থয় চাৰ্জত লগাই থৈ গুচি গ'লো।
উম।
আহ তাৰ পৰা আমি ভিছো যে এ সাতটা মান বজাতে চাইছো মানে সাতটা বজাৰ পৰা চাইছো বেছি। বহুত টাইম নেচাওঁ গোচি আহিম। চাই আছো চাই আছো চাৰেআঠটা বাজি গ'ল নহয়।
অ' ধৰিব নোৱাৰি জোৰ চাই থাকোঁতে কোননা কিমান টাইম হয়।
হ ফোন চুইচতফ বাবু ফোন চুইচতফ মোৰ চুইচতফ।
উম।
এই ক'ত গ'ল কি কথা বোলে ফোনৰ ওপৰত ফোন। তাৰ পৰা সঞ্জীৱ আহি পাই গ'ল হি বাবুহঁতৰ ঘৰ। এফালে তাই দি আছে পেছা। কি হ'ল বা, ফোনচোন চুইচত অফ হৈ মানুহকেইটা নাই।
উম। সেইটোয়ে নহয় কি কৰিব লাগে ফোন এটা লৈ যাব লাগে সেইকাৰণে যুচাব যাওতে নে।
উম, মানে কি হ'ল চাৰ্জ নাছিলে কাৰণে চাৰ্জত লগাই পেলাই হেৰিলে গ'লো ফিল্ডলৈ গ'লো ইনে।
আহ
মানে তোৰ চাৰিটামান বজাতে গ'লো ফিল্ডলৈ
চাৰিটা বজাৰ পৰা চাৰে ন ত বজালৈকে নাই মানুহ
অ', সেইটো কথা আকৌ, কাৰ চিন্তা নহ'ব তেতিয়াহ'লে।
হম
চিন্তাটো হবই ন ময়ো ফিল্ডলৈ গৈছিলো নহয়। মই ছটা কিমা । কিমানত গৈছিলো ফিল্ডলৈ তাৰপিছতে গ'লো গৈ কোনো নাই জিনটোলৈ কল কৰিলো কিয় হব। তাৰপাছত সি ক'ল ৰিচিভ নকৰিলে, তাৰ চাৰে আঠটামান বজাত সি ক'ল কৰিছে। ক'ল কৰি সুধিছে। মানে সি কোনোবা খুৰা ক কাৰণে ক ঘৰত হেৰি লাগি আছিলেপ হাজিৰা কাম কৰি আছিলে ছিলে
অ
কৰি পিনে তেতিয়া আজৰি হৈছে হেনো
অ সি মোলৈ মাৰিছিলে মই চীন নেপালোঁ ক
আহ ক'ল কৰিছিলো, তই যে কৈছিলি। তই অকল মানে তইতে কৈছ দহ টকা এটা মই এৰি দিব ন ত ভব লাগিব বুলি
অহ
সেইকাৰণে মই কল কৰিছিলো তোলে
হ'ব মই সেই পই পইচা পালো
তাৰপিছত ফোনটো চুইচ দেখি পেলাই মই মাৰি নাথাকিলো আৰু
উম
মোৰ মোৰ ৰিচাৰ্জ কাটিলে মই অকণমান আগত ভৰাই আনিছোঁ ৰিচাৰ্জ বাককেইটাকো
উম। মই মইতো ভৰাবলৈ বাদে দিলোঁ ৰিচাৰ্জ মই এতিয়া নেট পেক হে মাৰো থিৰ্তী নাইন মাৰো আৰু থ্ৰী জি পই বিন্দাছ চাই থাকো।
অ সেইটো বেয়া নহয় ম এতিয়া তালৈ গ'লে বলে কি আনলিমিটেড আনলিমিটেড ডাটা হব নহয়, মানে থ্ৰি ফৰ্তি নাইন মাৰিলো আনলিমিটেড কৰি ললো।
উম
এতিয়া লোকচান নাইানে এ নাই অঔ তোৰ কোনোবা সময়ত মানে কোনোবা সময়ত কি হয় জানা নাই কলটো লাগে মানে। এনেকুৱা হস্কিল মুস্কিল উম ত এতিয়া চবৰে চ তেকে আমাৰ ডাটা অন থাকিলে বুলি চবেই ডাটা অন নাথাকে যে
উম।
এতিয়া তোক কিবা এটা কা মত ধুনকে মাৰিলি এতিয়া মাৰ পিছত দাদ কত থাকিলে এতিয়া কি কৰিবি তেনেকুৱা হয় মানে খোজ কথাটো
উম সেইটয়ে মোৰ আজি মোৰ আজি মোবাইলৰ পইচা নাই মই বেংকলে গ'লো তাৰপা আহ তাৰপৰা হে হেয়ে হ'ল এইটো নেটটো খতম হৈ গ'ল
উম।
তাৰ পৰাা এতিয়া কি কৰিম এতিয়া হে এখন লিখিব লাগে তোৰ দৰ্খাস্ত এখন লিখি ৰাখিব লাগে।
অহ।
তাৰ পৰা এতিয়া নেটো নচলে এতিয়া ফোন মাৰিবও নোৱাৰো মানুহৰ চিনাকিও নাই
অহ।
কি কৰিম আৰু তাৰ পৰা গৈ পেলাই এক হেৰিয়ৰ এইটো ভোকৰ চ চাৰিশ মানৰ সোমাই নেট পেক হ'ব নেকি? নেট পেক হব নি তাৰপিছ যেনিবা ঘৰৰ পৰা পইচালৈ ভৰায় ললো নেট পেকটো।
অ'। ভালে কৰিছ। লাগে, সেইকাৰণে ভাত কিহে খোৱা হ'ল?
ভাত সেই মাছ প্লাছ মাংস আছিলে মাংস মাংস বনাই থোৱা আছিলে।
কি মাংস?
অ
মিনে হেৰি জোৰকে দি পঠিয়ালে বাবা।
অঁ
দেৰশ মান টকা এটা আছিলে মাংস মানে দেৰশ টকা মানে বাকীকে লৈ আহীলে। যোৰকে মানে দি পঠিয়ালে।
অ-অ সেইটো কথা।
হম,
থকাতকৈ বুলিব লৈ যাওক বেকি
উম, তাৰ পৰা সেইফালে মাংস মন মাংস নাখালে খাই আছে নে নাই এইবিলাক।
অ',
তাৰপৰা মাছটো ভাজিব কলো মাছে ভাত খাই আহিছো।
ভালে কৰিলো মোৰহে এতিয়া পইচা কেইটকামান লাগে মই তাকে মাথা মাৰি আছো কিনো কৰো, জানো ক'বালে তাৰপা দাললে ল'ব অ' নাই বুলি ক'লেও তাতে আৰু বিচনাখনত লাগিব সুটোৰশ। সোটোৰশ মান টকা।
উ-উ,
ওলাব গাঁওতো লাগিব চাগে। তিনিশ মান টকা তাৰ পিছত প্লাছ এফালে যে হে ধৰি লোৱা এতিয়া বাৰু মই ঘৰৰ পৰাই লৈ যাম হেৰি এখন তলত পাৰিব কাৰণে, অ' কিন্তু কি তা এতিয়া কি এইবিলাক চি চি চিবু গোটেই এইবোৰ চিংগুল-চিংগুল
অহ,
এতিয়া আকৌ কথা কাৰণে যে মই তুলি এখন বনাওঁ তেতিয়া আকৌ সেইখনতো লাগিব পইচা।
ঘৰৰ পৰা এখন লৈ যাবি উঠাই।
ঘৰৰ পৰা এখন লৈছো তাকে ঘৰখনত আকৌ ঘূৰাব লাগিব মানে হেই মই বেলেগ এখন পো বনাই ল'ব লাগিব বনাই মানে কিনি ল'ব লাগিব।
সেইবিলাকে আৰু বিছনাখনতো বিছনাখন হেৰি বুলি কয় আছে তাহলে হেৰিতে খোৱাই ভাল মাটিতে শুৱাই ভাল।
এই নাই এই হেৰিয়ত এইটো মহকামোৰা নোৱাৰো। আৰু এতিয়া-এতিয়া-এতিয়া-এতিয়া-এতিয়া মহ নহয় জানোঁ?
উম,
এতিয়া আঠুৱা নথুৱাকে শুব নোৱাৰো ন মহ বা শুব নোৱাৰি নো তেনেকে মানে এতিয়া মহ মহে কামুৰিলে হলে বেমাৰ হ'ব এতিয়া বেছিকে কামোৰি কামুৰিলে।
উম
সেইটো এতিয়া এনেওঁ গা বিলাক অলপ এলাচ্য নিচিনা হৈ আছে, এই গৰম এই বৰষুণ
প্ৰকৃতিয়ে যি প্ৰকৃতিয়ে যি তাণ্ডৱ ধৰি আছে।
এই হেৰি হয় এইটো এইটো আমাৰ এইটো হেৰিয়ৰ অৰুণাচলৰ সেই অৱস্থাই নাই
অ অৰুণাচলৰ এতিয়া চা অৰুণাচলৰ অৱস্থা নাইকিয়া মানে অৱস্থা নাইকিয়া হোৱা মেইন কাৰণ কাৰণ তাত থকা যিমান গছ পাহাৰৰ ওৰত যিমান গছ গছনি খিনি আছিলে গোটেই খিনি কাটি। কৰি পেলায়।
অ', হেটোৱে।
হয় নহয়, এতিয়া এতিয়া কি হৈছে কাৰণ খু খু অকল মাটিখিনি যদি একো একো প্ৰটেকচন নোহোৱাকৈ যদি ওপৰত যদি ৰখি থাকে বৰষুণ পৰিলে খহি সেইকাৰণে এতিয়া ৰাস্তা ব্লক হৈ গুচি গৈছে ৰাস্তা ব্লক ক'পা নহ'ব তোমাৰ যদি। পাহাৰটো কাটি পেলাই যদি ৰাস্তাটো বনাই দিলে ঠিকে আছে। ৰ'দ দিয়া বতৰত ত মানে বৰু বৰষুণ নাই পাহাৰটো ধুনীয়া মানে ধুনীয়াকে ৰখি আছে। যেতিয়া, বৰষুণ দি দিব পানী যেতিয়া এতিয়া ফাঁকে ফাঁকে সোমাই গৈ পেলাই এনো ঘহি গুচি আহিব ন কাৰণ গছ গছনি থাকিলে ঘহী নাহে। হয় নে নহয়, গছ গছ গছনি সেই বিলাক যদি কাটি মেলোমি যদি বেছি পাহাৰতটো যদি তেনে ক খহিয়ে যাব ন এতিয়া থ হৈছে মেইন কাৰণটো।
সেইটোয়ে নহ এতিয়াাতটো মানে হেৰি হ'ল এইটো মানে কেইটামান পইচা জহতে গছ গছ কাটি দিছে পুৰা।
সেইট কেইটামান পইচাত কাটি মেলি এতিয়া কি হৈছে ধ্বংস পথলৈ গৈছে ন। মানে দেখিচা নে প্ৰকৃতিক যেনেকে মানুহে ধ্বংস কৰিছে সেইমতে মানে প্ৰকৃতিয়ও ধ্বংসিছে মানুহক।
উম।
হয় জানে সেই তেনেকুৱা এতিয়া সেই দলংখন দলংখন মানে দলংখন আপোনালোকে নাচানো কেলে এই যিখন নেকি ৰেলৱে ৰেলৰ যোনখন পকা দলংখন চিমেণ্ট চাপৰি উম ভাঙি লৈ যোৱা নাই। এতিয়া সেইখন ভাঙিবলৈকে কি কথা থাকিব পাৰে? কিমান প্ৰেছাৰ পৰিছে বা কিমান প্ৰেছাৰ পৰিছে পানী মানে। ভাবিব নহ পেছাৰ হয় তেনেকুৱা এতিয়া সেই প্ৰেচাৰটো আহিছে ক'বা কাৰণ গোটেই সাত মা টিয় পৰা ধৰি লৈ কাঠে কাঠ মানে যিমান যি আছে চব এফাল এফাল লৈ আহিছে। পিক আপ আহি গৈছে পানীত।
পানী গতি বাঢ়ি যোৱাৰ ফলত মানে আহিলে প্ৰটেকশচন নথকাৰ ফলত ডাইৰেক্ট মাৰিছে খুটাত আহি। সেইকাৰণে সেই হক গুচি গৈছে ভাঙি গুচি গৈছে এতিয়াতো অলপ দিনৰ মানে ট্ৰেইন বন্ধ কৰি থৈছে ন।
এইটো অ, ডিব্ৰুগড় চাইদে ট্ৰেন
নাযায় নাযায় বন্ধ হৈ আছে কাৰণ লাইন সেইটোহে। চিমেণ্ট চাপৰি বা কোনোবা এটা বেলেগ লাইনত চলিব হেনো ট্ৰেইন এখন
চিমেণ্ট নহয় সেই দলং অকল এ লাইনতটো সেইটোহে আছে চিমেণ্ট চাপৰি।
জানো উঠনি মোক উঠনি কিবা এটা বেলেগ এটা লাইনত যাব বুলি শুনিলো মানে
হয় জানো আৰু তো নাই ৰাস্তাটো সেইটোৱে ন আমিতো সেইফালে গৈ